কি কৰিছা?
এই তোমাৰ মই ফিল্ডলে গৈছিলোঁ, তাৰপিছত ফিল্ডলে গৈ অলপ এই ভলীবল খেলিলোঁ।
অ'।
তাৰপৰা ভলীবল খেলি তোমাৰ লগৰকেইটাই ক'লে হেৰি, আকৌ ক্ৰিকেট খেলোঁ ক্ৰিকেটো খেলিলোঁ অকণমান। তাৰপা আকৌ লাষ্টত এতিয়া তোমাৰ অলপ দৌৰি পেলাই এই ঘৰলে আহি আছোঁ, ঘৰ পোৱাহ হি য়ে নাই ৰাস্তা তুমি কি কৰি আ
কৰিলা মই নগ'লো মানে মই যোৱা সময়তে মানে বতৰটো বেয়া কৰি আহিলে, বৰষুণ দিবলৈ ধৰিলে।
অ', বতৰো বেয়া হৈছিলে অ, মই তাৰ আগতে গ'লো চাৰিটামানতে গুচি গলো যে। তোমাৰ বতৰ হেৰি হোৱালৈ তাতে আছিলোঁ মানে।
অ'। তোমাৰ ম ঘৰত নগ'লো বোলো আৰু তোমাৰ এই কাৰেণ্টটো গুচি যাব বুলি কাৰেণ্টটো আছিলে ফোনটো চাৰ্জত দিলো।
তা-তাৰপা ফোনটো চাৰ্জত দি হৈছে তোমাৰ কাৰেণ্টটো গুচি গৈছে নহয়।
অ', অ', অ', এতিয়া আহিলে বাৰু মই তোমাৰ এ, তোমালোকৰ হেৰিয়ত দেখোন নামঘৰত দেখোন মানুহ ৰৈ আছে দেখোন খোলৰ কাৰণে।
অ', অ', ৰৈ আছে কিন্তু আজি ছাৰজন নাহে আমাক যাবলে কৈছিলে, এনে প্ৰেক্টিচ কৰিবলৈ কৈছিলে।
অ', অ', ল'ৰা ছোৱালীখিনি মানে মই এতিয়া ইফালে আহিছোঁ যে পাৰ হৈ
অ'।
তেতিয়া তোমাৰ ল'ৰা ছোৱালীখিনি ৰৈ থকা দিছোঁ নামঘৰত।
অ', অ', ৰৈ থাকিব আৰু মানে এনেই প্ৰেক্টিচ কৰিব এনে গাই থাকিব বেলেগ থাকিব নহয়। এনেই ছাৰজন নাই কাৰণে নাযাওঁ, নিশিকাই যেন আজি।
অ', এনেই গৈ লাভ নাই বাৰু নাহেই যেতিয়া।
অ', অ', তাকেহে।
কিবা ঘৰত ভাত চাত চাগে এতিয়া বনোৱাই নাই চাগে।
নাই শুনো, নাই শুনা মই তোমাৰ এই ফিল্ডৰ পৰা আহছো হে মাহত যাব মামা হলে তাত ম ভাত আজি, তাৰপৰা মই যাম এতিয়া গৈ পেলাই মাহঁত গ'ল সোনকালেই গ'ল মোক কৈছিলে সোনকালে আহিবি মই তোমাক আকৌ খেলি ভঁৰালৈ তাক আকৌ দৌৰি মেলি
মামাহঁতৰ ঘৰ মানে তোমাৰ এই আমাৰ এই দলঙৰ কাষনে
নহয়, নহয়, নহয় এই ভ ফালে যে নদী পাওঁ
অ', নদী ইপাৰৰ অ, গম
অ', অ', ত তালৈ যামগৈ এতিয়া তোমাৰ
অ', এই দোকানে এন যেন আছে মাথা
অ', অ', অ', শেষ শেষ অ, সে সেইটোৱে
অ', খাবলৈ মাতিছে অ', অ', মানে আজি এইফালে খোজকাঢ়িবলৈ আহিবলৈ নহ'ব
আজি তোমাৰ নহ'ব আজি
একো নহয়, একো নহয়, মোলে ফোন এটা কৰি দিবা তাক
অ', ঠিক আছে, মই তাত ৰাস্তালৈ গোছি যাম তোমালে ফোন এটা কৰি দিম
ফোন এটা কৰি দিবা তেতিয়া মই গেমটো ষ্টাৰ্ট দি দিম।
অ', হয় গেমটো ষ্টাৰ্ট দি দিয়া, অ, মই তেতিয়া তোমাৰ হেৰিয়াৰ ফোন কৰি দিম এই ৰাস্তালৈ ওলাই আহি তোমালৈ ফোন কৰিম
অ', অ',
তাৰপৰা ভাল হ'ব তেতিয়া ইয়াত নাহিলেও মানে কমপ্লিট হৈ থাকিব আমাৰ কামটো
অ', অ',
মই এই নহয় এই হেৰিয়াৰ ওচৰত এই পুলৰ ওচৰত পালোঁ হি
অ', ভালে হৈছে গৈ থাকা, গৈ থাকা। অ', মই ঘৰ পিছফালে আছো মই পুখুৰী পাৰতে আছো।
অ', অ',
অ', উম, তাকেহে অ', ভাত বনাই হ'ল তাকে খোৱা নাই কাৰেন্টো গুচি গৈছিলে যে। এতিয়া কাৰেন্টো আহিছে আৰু খাম আৰু উম,
ইমান সোনকালে বনালে যে?
এ, আমাৰ তোমাৰ দেউতা কামলৈ যায় যে ভাত তো সোনকালে হয় আমাৰ, আৰু তোমাৰ এতিয়া আজি যোৱা কথা আছিলে নাযায়, তাকে ভাতটো অকমান দেৰিকে খাম বুলি কৈছে বাৰু দেৰিকে খাম দে আৰু।
অ', সেইটো ভালেই বাৰু দেৰি খালেও তোমাৰ এতিয়া গৰম যিহে দিছে, আজি পৰা অলপ ঠাণ্ডাই
হয় ঠাণ্ডা পাব, তই এনেকে এই আজিয়ে কাইলে পৰহিলে মানে এনেকৈ থাকিলেই হ'ল আৰু বতৰটো কেইদিনমান।
অ', থাকিব চাগে অ', নেটত নেটত তাকে চাব লাগিব কি আছে ওৱেডাৰটো।
নেটত চাব লাগিব অ, ওৱেডাৰটো।
ভাত হলেই হৈ গ'ল আৰু।
এ ৰ'দ দিলেও বৰ বেয়াকে দিয়ে যে, এনেকে থাকিলেই হ'ল বৰ নিদিলে ঘোপ মাৰি থাকিলেও এ ডাৱৰীয়া কৰি থাকিলেও ভাল আৰু।
সেইটোহে বেয়া।
তোমালোকৰ ঘৰৰ ওচৰত নেটৰ্ক নাপায়, তুমি ৰাস্ততে থাকি কথা পাতা নেকি।
শুনা নাই নি তুমি?
শুনিছো শুনিছোঁ মাত বিলাক মানে মাজতে ভাঙি ভাঙি গৈছিলে।
অ', অ', এতিয়া শুনিছা নে? অ', অ', অ',
তাকে সেইয়া আৰু, আজি সাত দিন হৈছে।
সাত দিন গৈছে অ, জুলাই মাহৰ
আৰু আজি কিবা তোমাৰ ক্ৰিকটাৰ এজনৰ বাৰ্থডে নহয় জানো? জন্মদিন আছিলে অ'।
উম, উম, ৰিটাইৰ ৰি টায়াৰ ল'লে আই পি এলৰ পৰা চব চব ক্ৰিকেটাৰ ইয়াৰ পৰাই ৰিটায়াৰ ল'লে আকৌ।
উম, ৰিটায়াৰ ল'লে আৰু উম।
মানে টেষ্ট মেটছৰ পৰা ধৰি তোমাৰ টি টুৱেণ্টিৰ পৰা ধৰি চবৰ পৰা ৰিটায়াৰ ল'লে এতিয়া।
তাকে ছ'চিয়েল মিডিয়াত পুৰা আজি ভাইৰেল হৈ আছে।
অ' পুৰা একদম যিহেতু বহুত হেৰি পপুলাৰ ক্ৰিকেইটা নহয় এইজন।
উম, তাকে।
সেইটো কাৰণে ইমান পপুলাৰ হেৰি হৈ আছে আজি।
উম। অ' আমনি লাগিছে আৰু ঘৰত থাকি থাকি জানানে?
তাকে। জুলাই মা'হৰ তোমাৰ সাতদিন গৈছেহে, আৰু আছেই।
সাতদিন গৈছে?
উম, আৰু তোমাৰ এ, বেছিদিন নালাগে ঘপকে যাব বাৰু।
ৰাতিপুৱা হোৱাৰ লগে লগে বোলে পথাৰলে দৰ।
অ' এতিয়া পথাৰ আকৌ।
তাকে তাকে আজি দিনত পুৰা শুলো দেই, ৰাতি ভালকে ফিল্ম এখন চাম ডাউনলোড কৰি থৈছোঁ। আমাৰ খেতি আৰু এসপ্তাহমান লাগিব।
অ', অ', অ'।
তাকে দিনত বোলো পুৰা শুই থৈছোঁ, ফিল্ম এখন ডাউনলোড কৰি থৈছোঁ ৰাতি চাম আৰু। ভাতকেইটা খাই মেলি লাহে ধিৰে।
দিনত শুই থৈছ কাৰনে এতিয়া চাৱ।
চাব লাগিব, এতিয়া দিনত বহুত শুলোঁ আজি মানে তোমাৰ ৰাতি টোপণী নাহে আৰু।
নাহে আৰু এই এইটো গৰমত তোমাৰ
উম, উম। উম, তাকে।
উম।
দেৰিকে শুম।
উম, তাকে ময়ো এতিয়া তোমাৰ গাটো ধুব লাগিব, তোমাৰ ঘামি মেলি গ'লো যে।
উম, গা ধুৱা গা ধুৱা। এই লগে লগে ধুই তুমি এতিয়া গৈ লগে লগে ধুই নিদিবা, ফেনৰ তলত অকমান বহি গাটো ঠাণ্ডা পেলাবা, যদি লগে লগে ধুই দিয়া তোমাৰ পানীলগা জ্বৰ হ'ব। গৰম সোমাই যাব অ'।
উম, সেইটো কাৰণে অকণমান বহি পেলাই লাহেকে গাটো ধুম আৰু।
উম, লাহেকে ধুবা অ'।
অ' তাৰপৰা যাম আৰু লাহে লাহে। এতিয়া তোমাৰ চাহ অকন বনাই ধুনীয়াকে খা খাই লৈ মেলিহে যাম, তাৰপা গা ধুম।
উম। এতিয়া চাগে ঘৰত কোনো নাই অকল তুমি হে।
কোনো নাই এতিয়া, মাহঁত গলেই তালে। মই অকলেহে আছোঁ।
উম, যোৱা লাহে ধিৰে আৰু। লাহে লাহে। এনেই আগত গৈ তোমাৰ কু শুনিছা নাই? হেল্ল'। তই হেৰি তোমাৰ নেটৱৰ্কটো ভাগি ভাগি আহিছে, মাতটো ভাগি ভাগি আহিছে। হেল্ল'। মাতটো ভাগি ভাগি আহিছে। তোমাৰ মাতটো ভাগি ভাগি, অ' এতিয়া শুনিছোঁ, আকৌ ভাগি গৈছে। শুনি আছোঁ, ভাগি গৈছে মাতটো। এটা জেগা ৰখি লোৱাচোন, মাতটো ভাগি গৈছে তোমাৰ।
বাহিৰলৈ ওলাই লৈছোঁ ৰ'বা।
ভিতৰত না সোমাবা, ভিতৰত আজিকালি শুনিছোঁ অ' নেট নেটৰকৰ প্ৰব্লেম দিয়ে মানে ভিতৰত। শুনিছোঁ শুনিছোঁ। শুনিছো, এ তোমাৰ কি হয় মানে সোনকালে গৈ লাভ নাই নহয় ন কোহা কুহাল মোহালে হয়গে।
চাৰ
চাহ খালোঁ, খালোঁ।
হেল্ল'
চাহ খালো। শুনিছো, মাতটো ভাগি ভাগিছে, কত গ'লগে তুমি সোমালাগে।
হেল্ল' হেল্ল'